অ' হেল্ল', কি কৰিছ?
এ, এনেই আছোঁ, মোবাইলকে চাই আছিলোঁ।
অ', ভিতৰত নে কি? অ', কি, কি কৈছ?
জলপান খালি নে ভাত খালি?
একো নাই খা এতিয়া।
অ'।
আমাৰ হাঁহৰ উমনি দিছিলে যে আজি পঁচিছ দিনমানান হৈছে, পোৱালি ওলাইছে, দুটা ওলালে।
তাৰপিছতে আৰু যগি আৰু পোৱালি ওলাই আছে, উলওৱাহে নাই, উলিয়াব পৰা নাই মানে হেৰি সোমাবই নোৱাৰি।
উলিয়াই নানিবি, অকনমান ওম লাগি টানটনীয়া হওক।
অ'।
টনটনীয়া হওক অকমান। আমাৰ এই কেইদিনমান আগতে ছটা ওলাইছিলে হেৰি এতিয়া হেইটাহে আছোগে, চাৰিটাহে আছেগে, অ' এই মাত ত' দেখোন আকৌ তিনটাহে দেখিছোঁ, অ' চাৰিটা চাগে অ' চাৰিটা আছে।
আমাৰ এইবোৰ আগৰখিনিৰ এটাহে আছেগে। তাৰপিছতে
সেইটো আগতেতে এটা এবাৰ যে ঘৰত সোমোৱাইছিলে যে সেইটো নিচিনাই ভাবগিগৈ।
অ', সেইটো ভিতৰলৈকেহে আহি থাকে খুলি দিয়ে লগে লগে তই বাহিতে বাৰনাখনত টিঙে বেৰি ধৰা আছে তাত সোমোৱাই দিওঁ তই খুলি কেনেবাকে দিলে আৰু দিয়া লগে লগে ভিতৰহে আহে।
অ', উম।
না সেইটো কাৰণ জাত তাত মানুহ যাব লাগ
এখনীয়া এতিয়া হ'লেও
উম। লগতেহে ঘূৰিব ল'লে মানুহৰ লগতে হা।
হ বাইলাই ফোন গৈছিলে নেকি?
অ', অথনি ফোন কৰিছিলে তাই মোলে ফোন কৰা যদি কৰ বুলি ক'লে কৰিলোৱা আৰু তাৰপিছত কৰ পিছতে এ মোহৰ হেৰি কৰিব পেলাই তাৰপিছতে তাইক বোলো তই কৰিবি নেকি বুলি ফোন লগালো আৰু কে বিজি বিজি। তাৰপিছত আৰু নালাগে দে আৰু তাই নিজে নকৰিলে মানে নাপাত তাহল
তাইৰ লগগত ভট বহুত দিন এইকেইদিন ভালকে নাপোৱা বুলি কৈছিলে। তাৰ তিনিটা কল কৈছো বুলি কোৱা তটো সঁচালো মিছা জানো।
এ বেছি জাগে আকৌ তিনটা কলতৰ মানুহবোৰ আছে তহাঁতৰ।
উম।
মই গেটা কৰি বুলি ক'লে তাই একোনো ক নহয় বেলেগ কথা হ'ল নকয়াল বেছি চাগে আৰ পইচা পইচা পালেহে গম পাম।
উম। চিন্তাহে কৰিছো মই হেৰি সময় নাই পোৱা পথাৰলৈ একদূৰ গৈ আছোঁ যে ভাগিবলৈ কৈছিলে।
আবেলি গৈছে ক'ব কাৰবাক কাৰবালৈ।
অ'।
এ চিন্তা কৰিছো বুলি কওঁনো তাই কৰিছে কল মই পেই পাঁচটা নে সাতটা হৈছে তেতিয়া আৰু।
অ'।
তাই ধেৰ মানুহ নহয় সিলে।
উম।
তাৰপিছতে আমাৰ ছোৱালীহঁতে ক'ৰবাল ওলাই যায় ইউনিফৰ্ম মিলা মিলাই ক'বালু যায় সিহঁতি ছোৱালীকেইজনী।
কোন কোন অ', কি তাৰমানে কেইজনী?
অ', আমাৰ ঘৰজনী আৰু সেইফালে সেই ইংৰাজী যে পঢ়াই মানুহজনক যি
অ', ক' জানে ভাবিচোন।
অ'।
দুজনী অ'।
অ'।
ক'লা পেণ্ট পিন্ধিছে বগা স্পৰ্টিং পিন্ধিছে।
আমাৰ মালিকে মা সেই জীয়েকৰ ঘৰলে গৈছে থ'বলে পাছত
অ', সিহঁতৰ কেতিয়া হেৰি দ দহা?
উম,
সোমবাৰে তাৰ পিছতে মংগল বুধবাৰে ৰেষ্ট নেকি। তাৰপিছতে বৃহস্পতিবাৰে আকৌ হেৰি উম, কাজ।
উম,
মাজত দুদিন ৰেষ্ট দিছে বোলে।
অ', ৰেষ্টটো দিয়ে নেকি?
অ', ৰেষ্টটো দিয়ে, আমাৰ দহাটো পাতিলে কাজ। তাৰমানে দুদিনমানৰ পিছত পাতিছে আউ।
অ', অ
তাৰমানে অকণমান চোৱ নিকাবোৰ মানে দহাতে যাব নহয় তাৰপিছতে মানুহবোৰ নিজৰ বস্তু নিজে যোগাৰ কৰিব পাৰিব আও মানে
অ', অ
কেইদিনত পাতে দহা?
সেই হেৰি তেৰ দিনটো এঘাৰ দিনটো পাতিব পাৰিব পাই কিন্তু সেহত তেনেকে পাতিছে আও। এতিয়া দহ দিনত দহা পাতি পেলাই তাৰ পিছতে এঘাৰ বাৰ তেৰ দিনত সেই কাজ পাতিছে আও।
অ', তহঁতৰ কি কেনেকুৱা নিয়ম কৰেনো দহাটো প্ৰথম দিন পা কচোন তই।
আমাৰ দহাটো হেৰি এ, কি নো তিলনীৰ দিনাখনি হেৰি কৰে আক। উম, মূৰত অকমান অকমান হেৰি তেল অকন অকণ লবলে দিয়ে আও
উম,
সেই এই তেল কন লোৱাৰ দিনা সনি পাই হেনো তেল খাব পাৰে তাৰ পৰা সিদিনাখনিৰ পৰা পুৰা তেল-চেল খোৱা আৰম্ভ আৰু ইমা মেধে আহ হেই তেল দি এটা এটাকে মাটিত চুচৰি চুঁচৰি আৰু আঁঠু কাঢ়ি কাঢ়ি সেই তেলকন ল'বগে লাগিব।
উম,
তেলকণ লৈ পেলাই আৰু কিবা কিবি ঢেৰ কিবা কিবা খাৰ মাছ খুৱায়
অ',
এ দহাতে নে অ', তিলনি দিনাখনি খোৱাই নে দহাত খোৱাই জানো দহাত খোৱাই হপায়।
অ',
দহাতহে খুৱায় মাছ মাছত মানে খাৰ দি পেলাই খুৱায় আকৌ।
উম, অ খাৰ তাৰমানে সেইটো কেতিয়াবা খাৰ খাবলে শিকে আও তেনে লয় পা পাৰে মানে
অ', খাৰ খাব। অ সেই তিলনীৰ দিনাখনি তেল যেতিয়া মূৰত দিব সেইদিনাখনিৰ পৰা তেল হেৰি খাব খাব পাৰে। তাৰপিছতে আও চবতীয় বিলাকে বৰতীয়া মানুহ বিলাকে চুৰিয়া চুৰিয়া পিন্ধি নাথাকিলেও হয়।
অ', আমাৰ ইয়াত আকৌ পিন্ধি থাকিব লাগে নহয় ন'।
অ', ইয়াত আকৌ প্ৰথম আমাৰ তাত আকৌ প্ৰথম দিনাখন পিন্ধিয়ে থাকিব লাগে ন?
অ আকৌ জীৱন দিনাখন টো বেলেগেহে আনি দিয়ে খাবলে হে হয় নহয় আনি দিয়ে সেই খাব লাগিব আও তাক
মতা মানুহে চেলেং কাপোৰ নলয়। ইয়াত মতা মানুহে চেলেং কাপোৰ নলয় মাইক মাইকী মানুহে চেলেং কাপোৰ লয় মাইকী মানুহে গামোচা লয়
অ', অ', সেই বোকাজানত থাক তো তো আমাৰ তেনেকুৱা হেৰি কি নামঘৰলে গ'লে মাইকি মানুহবোৰে গামোচা এ কি চেলেং কাপোৰ লয় নহয়, মতা মানুহেও লয় বাৰু চেলেং কাপোৰ। কিন্তু সেই মাইকী মানুহে চেলেং কাপোৰ ল'লে গামোচা নলয়, আমাৰ ইয়াত আকৌ চেলেং কাপোৰ ল'লেও গামোচা লয়।
অঁ!
নমঘৰলে গ'লে চেলেং কাপোৰ গামোচা দুইটা লয়। তাত আকৌ সেই অকল চেলেং মাইকী বিলাকে অকল চেলেং কাপোৰ লয় তাত গামোচা নলয়, মই লৈছ লৈছিলো নহয়, সবে আও সেইখন কেলে লৈছে দেখনো ম এ এনেকে কৈছিলে!
অঁ মইও ইয়াত লৈছোঁ নহয়, মই সেইদিনাখনি চেলেং কাপোৰ এনে এখেতৰ খুুৰীদ'ৰ দহা কাজত চেলেং কাপোৰ আমাটোকো উলিয়াই দি ছো মইও উলিয়াই লৈছো নহয়, আমাৰটো ধুনীয়াকে লৈ গৈছে আও, তাৰপিছত তাত গৈহে চবে ন নলয় নলয় বুলি কৈছে, আকৌ মোক উভতাই দিছে থৈ আহগে যা বুলি।
অঁ!
চেলেং কাপোৰ নলয় মতা মানুহে।
উম! সেই তাতে তেনেকুৱা কৈছিলে মোক গামোচাও লৈ গৈছোঁ নহয় মই কেলে লৈছা কেলে লৈছা সেইখন ঐ আমুক তামুক ঢেৰ কিবা কিবি কৈছে আও! তাৰপিছত পিছৰ পৰা ময়ো নোলোৱা হলোঁ আও, নোলোৱা যদি নলওঁ আও তেতিয়া।
অ' তাৰপিছতে আকৌ হেৰি গায়ন গায়ন বায়ন গাওঁতে যে সেই স্কার্টএটা পিন্ধিলে গ দীঘল স্কাৰ্ট এটা।
অ' সূত্র পিন্ধা নিচিনাকে পিন্ধি লয়!
অ সূত্র পিন্ধা নিচিনাকে পিন্ধিলে বঙালিবোৰে যে তলত পতি এটা থকাকে যে ৰঙা কাপোৰ পিন্ধে যে, সেনেকে পতি এটা থকাকে পিন্ধে।
গায়েন বায়েন বোৰ একেই নে বজোৱা বাজনাবোৰ?
এই নহয় আ
নয় হে চেঙটো অকন বেলেগে থাকে বাও, সেইবোৰ টো আও বেলেগে থাকিব। অঁ গায়েণ বয়েন যোৱালে স্কাৰ্টহে পিন্ধে স্কাৰ্টৰ নিচিনা পিন্ধি লয়।
অঁ।
পেটিকোট বনাই আও, আমাৰ পেটিকোটটো যেনে পতি থকা আও। হয় নহয়?
অঁ অঁ'তেনেকুৱা।
মুঠতে সেইটো ডেছটোৰ নাম এটা আছে কিবা এটা আও!
কিবা এটা আছে!
পেটিকুট বুলি কবলে আকৌ বেয়া বেয়াকে ন
অঁ বেয়াকে কবলে নাই আও, কিন্তু মানে দেখিবলে অকমান ডিজাইনটো বেলেগ কাৰণে হাঁহি উঠছে আও!
আমাৰ তাত তেনেকুৱা
অ' এই সুত্ৰই পিন্ধা নিচিনা মানে সুত্ৰই হে তেনেকুৱা পিন্ধে।
অঁ অঁ সূত্ৰই পিন্ধা নিচিনা।
উম, আকৌ মূৰত পাকতো আমাৰ নিচিনা মাৰে নে নেমাৰে?
মোৰত পাক এটা মাৰে
সেইটোও চাগে সূত্ৰৰ নিচিনাই কিজানি?
অ সেনেকুৱা।
উম।
উম উম
উম!
তাৰপিছত আছে এতিয়া অ তালে কি ভন্তি ঘৰলে গ'ল তেতিয়া হ'লে সেই মানুহজন
অ' তালৈ গলে আহিব সেই বাৰত থবেলাই আহ বুলি কৈছে!
বাইদেউ হত ৰুই আহিলে কেতিয়া বাইদেউ হত
ৰুই আহিলে অ' আহিলে অথনি‌য়েই আহিলে এতিয়া ভাত খাবলৈ গৈছে! সেইকাৰণে ভাত খালা চাগে আৰু কথা পাতি আছে! আহ'
অ
গাম আৰু থকছ
তাৰ পিছত তই এতিয়া কত ৰুমত আছ নে ক'ত আছ?
ৰুমত নাই পিছফালে আছো গৰু এটা ইমান দি গৈ আছে এফালে ভুমা ভুমি কৰি আছে মোক দেখিবাৰ সিফালে গৈছে আকৌ এবাৰ এইফালে মোলৈ চাই আছে। খাই পেলাই ৰয় আছোঁ।
উম
গৰু এটা দিগদাৰি গৰু গৰু গৰু এটাই
গৰুতে বাৰীলে আহো বুলি ভাবিছে দানা চানা বনাই থৈছো যদি খাই পেলাও বুলি ভাবিছে।
অ আমাৰ ইয়াত খাবলে পাই যে কেতিয়াবা। খাই থৈ গুচি যায় যে সেইকাৰণে কিবা আজিও আছে নেকি বুলি খাওঁ খাওঁ লাগি আছে তাৰ
অ
গাহৰি ডাঙৰ হৈছে
উম
অলপ ডাঙৰ হৈছে আকৌ এদিন দেখুৱাম আৰু উম কই তে দেখালে মানে
আমাৰ হেৰি হাঁহ পোৱালি গৰুক খুৱাবলৈ শিকিছি
অ স্কুলত দিছে নেকি চৰকাৰে এতিয়া সেই বোৰ?
অ সেনুৱাত দিয়ে আকৌ ছোৱালীৰ নামত দিছিলে
অ এতিয়া ডাঙৰ বোৰৰ নামত দিয়ে মানে সৰু বৰ নামত নিদিয়ে
হম
এতিয়া সৰু বোৰ নামত নাই নেকি ডাঙৰ বোৰ নামতহে দিছে নেকি?
ডাঙৰ বোৰৰ নামতহে দিছে চাগে নাজানো দেই আ ছোৱালীৰ নামত দিছে হ'ব পাই তাৰপিছতে খাব হেৰি খিচিৰি বোৰ বনালে এনেই গোন্ধাই বোলে বহুত নহৰু চহৰু কিবা কিবি দি পেলাই বনালে বলে পিয়াজ চিয়াজ ভালকে মচলা দি বনালে চাগে ভাল হ'বও পাৰে।
অ ডাল ডাল খিচিৰি নেকি বুলি কয় আকৌ
অ মইও বলো এদিন বনাই খাই চাবহে লাগিব বুলি ভাবিছো
খাবলৈ ইমান বেয়া নালাগে আৰু তো খিচিৰি বনালে নহয় তাত খিচিৰি ভাত চাউল তাউলৰ লগত এটেমাহ এটা তেনেকাও দি দিব লাগে ভালে লাগে খাই
অ অ ভালে লাগে অ মইও বনাই খাব ভাল লাগিব খিচিৰি এইহৰ লগত বেলেগ মাছুৰ দাল দি দিম আকৌ লাগিলে হে
অঁ মচুৰ দালি দি পেলাই আৰু চাউলো দি দিবি তাৰপিছত তাৰ তাৰ লগত ইয়াৰ অকণমান দি দিবিচোন
অ অলপ অলপ দিম হেতাও অলপ অলপ দিম ইয়াৰো অলপ অলপ দিম ভালে লাগিব খাই চাগে, উম। এতিয়া কিবা কৰ নে কি?
চে নে নাই জানো, তেনেকুৱা?
আ
আহিলে মানে তাৰ এই, দানা বনাবলে।
উম, উম। হ'ব দে, মই দেউতা আহিছে, হেৰি চাহ দিবগে লাগে চাগে।
অ', অ', হব।
অ'।
উম।